কি কৰি আছা
এ ৰাস্তাত ৰৈ আছো ৰ
হয় নেকি
আপুনি কি কৰি আছে নাই খোৱা বোৱা কৰাৱা নাই
অ আমাৰপিনে বহুত গৰম যে সেইকাৰণে আমাৰ ৰাস্তা পিনে ওলাই আহিছো
উ আজি ভাত পানী বনোৱা নাই আজি চাহ খাব বোলে মানুহজনে
হয় নেকি খা কি দি খাব
চিৰা আনিছে পানীত ভিজাই চেনি দি খাব বোলে
আহ এইটো কেনেকুৱা খানা আগৰ দিনৰ খানা একা
অ ভীমকল হোৱা হয়তো তাৰ লগতে
অ আগৰ মান আগৰ মানুহে ঠাণ্ডা ভাত পানী দিয়া ভাত লৈ একদম ভীমকল খাই দিয়ে আকৌ চিয়া ভিজাই লৈ চাই দিয়ে আগৰ দিনৰ এতিয়া ল'ৰা ছোৱালী আহ খাবো পাহৰিলে
বজাৰত গৈছিলে মানুহ মানুহজন বজাৰৰ পৰা আহিলে আহিলে হলে কৈছ আজি ভোক লাগা নাই আজি চাহকে খাম হ'বনে অ বোলে হ'ব ভালেই হ'ল মইতো ৰন্ধাত হা
ইমানোকৰ ভোক লগা নাই
আমাৰতো ভোক লাগিলে কিয় মানুহজনে খাম বুলি কৈছে যেতিয়া মই
স ব হলে মানুহজনৰ কাৰণে কেইটামান ৰ মই নাই খোৱা বুলি নকওঁ খুৱাই বোৱাই লৈ বাছ তেতিয়া মনে মনে বহি থাকো আৰু হ মই এতিয়া নাখাওঁ দে পিছত খাম সেনেকে কওঁ আৰু তু নেম বনাই শকে এটাম কাৰণে সেইকাৰণে নবনাৱে। আজি মানে মই হে আজি মানে মই মাছ বনালো ডাঙৰ মাছ এটা আনিছিলে, মাছে আকৌ হেৰি ভাতকেৰেলা, আলু আল বনালো। তাৰ পিছত দালি তা দালি বনালো তাৰপিছত দিপয়া অ মাংস অলপমান আছিল। হয় মাংস তৰকাৰী খিনি থকাৰ কাৰণে, ইমান মাছখিনি জোল-চোল নিদিলো আৰু পাচলি দি ছোৱালীজনীয়ে আকৌ তাকো নাখায় তাইক আকৌ বেলেগ কনি কৰি দিছো
আজি খানা নহলে তাইতো আছে তো, আপোনালোকৰ খানা বোলো আজি তাইত। হা?
তুমি নবনোৱা যদি হেৰি কৰা, আমাৰ তাতে আহি খাই যোৱা।
এ ইমান দূৰ বাট যাম কেনেকে আকৌ এটা গাড়ী ভড়া কৰ, আকৌ হেৰি কৰিব লাগে নালাগে দেই আজি আৰু কোনোবা দিয়ানে যাম আৰু
সেইটো হয় যেনিবা
অ ওচৰতে হোৱা হয় দৌৰি যায় গ'লো হয় গৈ পেলাই খাই আহিলো হৈ, এতিয়া ইমান দূৰ
নহয় আগৰ মানুহে কিমান কাম কৰিব পাৰে এতিয়া আমাৰ মায়ে যি কাম কৰিব পাৰে, হালধি খেতি হালধি খেতি অলপমান কৰিছে বা বাপ ৰে বাপ যি চাফা কৰিব কৰি লৈ আগৰ হালধি খিনি সানিলে, সানি লৈ উহাই তাৰপিছত টুকুৰা টুকুৰ কৰি কাটি, কাটি লৈ তাৰপিছত ৰ'দত দিছে। টিং এখন পাৰি তাৰ পিছত হেৰি কৰিছে উৰ্ণা এখন ভাল চাফা কাপোৰ এখন পাৰি দি সেনেকে দি লৈ শুকাই একে ঢেঁকীত খন্দিহে খাইছে। আমি এতিয়া মই গালি পৰো, এই ইমান কষ্ট একেবাৰে পঞ্চাচ টকা দিলেই হৈ যায় আশী টকা দিলে হৈ যায় কষ্ট কিয় কৰিব লাগে। মায়ে কব আমাক দেখি আমি এতিয়া কিমান কাম কৰি আছো, চব ঢেঁকীত শুনাহে
অ বুঢ়া মানুহ আগৰ দিনো বুঢ়া মানুহ তাম। ঢেকি দিয় কিন্তু ভাগ নালাগে। সিহঁতৰ জলপান পিঠাগুৰি কিমান খুন্দে।
আমি এতিয়া পিঠাগ গুড়ি খুন্দি আনিছো মেচিনত আমাৰ মায়ে মেচিনত নশুনে। নিছুনা শুনা ভাল নাপাই ধেকিতিহে। শুনে।
হয় আমিতো ঢেঁকী দিব ভয়ে কৰো।
এই এতিয়া ইমান গৰমত। কোনেঢেঁক দিয়ে।
কোনে ঢিকি দিয়ে আজি আজিতো আমাৰো এনেকা। খোৱাই হৈ গ'ল ভাগৰ লাগি আছে একদম পুৰা গাবোৰ বিষ ব্যায়াম কৰি কৰি যিমান জপ।
অ ব্যয়াম কৰা শেষ হয় নাই নেকি।
নাই শেষ হোৱা নাই কালি আকৌ ট্ৰেইনিং আছে ট্ৰেইনিঙত মাতিছে এতিয়া।
হয় নেকি গোটেই কেইজনী গোটেই কেইজনীয়ে যাব লাগিব নে।
অ অ গোটেই কেইজনী যাব লাগিব গোটেই তেৰ জনী।
গোটেই কেইজনীয়ে যাব লাগিব।
তেৰ জনীয়ে যাব লাগিব বাকী কেইজনী কেইজনী মমান নাযায় সিহঁতে মানে কৈছে মই পইচা নেপালো যেতিয়া নাযাও এতিয়া আমিয়ে যাব লাগিব আও।
অ পঁচিশ হোজাৰ অ কিবা দহ হেজাৰ পোৱা খিনিয়ে যাব আৰু আকৌ। ফ যাব আৰু যাবি আও। সেই দিব লাগে আও। হে কেনেকুৱা কথা আও। ব্যায়াম কৰিলেহে পইচা দে এনে নিদিয়ে।
অ ব্যায়াম কৰিলেহে পঁচিশ হাজাৰ টকাতটো। পাৰি ন নিদিয়ে ইহঁতে মানে।
এইবাৰ গছৰ পুলি দিয়ে দিছে ন নাই পৰিৱেশ দিৱসত।
অ দিছে দিছে।
হয়।
উম দিছে দু দুটাক। আকৌ পুলি দিছে।
কি পুলি দিছে।
এয়া হে অমৰা পুলি দিছে এইয়া গাঁৱত যে অমৰা আগতে বিষ। কেই দহ টকাকৈ অঁহ।
ঠিকে পছে গছ ন কৰিছে। ভাল কথা বাও। এতিয়া পৰিৱেশতটো ভাল হব এতিয়া কিন্তু মানুহ বিলাকে গছবিলাক কাটি কাটিহে। পৰিৱেশতটো বেয়া কৰি পেলাইছে এতিয়া চৰকাৰে চবকে দিছে গছ লগাব এতিয়া গছ, এজোপা গছ হলে কিমান আমাৰ কাৰণে উপকাৰ
অ বহুত উপকাৰ এবাৰ দিলে হেৰি কি কয় এইটো কিবা গছ মেহগুন গছ দিলে। এবাৰ পমা গছ, দিলে অ,
হে ডাঙৰ হ'ল নে
মেগুনীডাল ডাঙৰ হৈছে এতিয়া মানে ইমান ডাঙৰ হোৱা নাই অ এশ মচা হৈছে আৰু-
হয় নেকি ভালকে বে চেৰি দিবা ছাগলী আছে যদি খাই দিব আকৌৰ পিছত এবাৰ যদি ছাগলী খাই দিয়ে
উম
এবাৰ যদি ছাগলী খাইয় দিয়ে নহয় কোৱা। এতিয়া
অ এবাৰ দিলে পমা, পমাপুলি, দিলে।
কমা গছডাল কেকমা গছ কমা গছৰ কি গুটি লাগে নেকি?
পমা গছৰ গুটি লাগে মানে এইটো চৰ- ককাৰৰ ফালৰ পৰা পমা গছ দিছে সেইটো বোলে দামী কাঠ হয়।
হয় নেকি।
অ আমি বুজি নাপাও যেতিয়া যি দিছে হেৰি আছে। চৰকাৰে সেয়াকে পুতি থৈছো আৰু
সে লগাইছে আৰু
অ লগাইছে এতিয়া অমৰাটো কৈছে ডাঙৰ ডাঙৰ অমৰা ভাল লাগে খাই মই বোলে ত দহ টকা দহ টকাকে কিনি আনো ভালে হৈছে ঘৰতে হৈ যায় যেদি।
অ ঘৰতে হ'লে বাৰু ভালেই হ'ব বেছি যদি হাইব্ৰীড হয় তিনি বছৰ মানতে লাগে আৰু যদি আমাৰ গাঁৱলীয়াটো হয়। তেতিয়াহ'লে অলপ দিন লাগে এনে হাইব্ৰীড বস্তু বোলে পটককে হ
অ গাঁৱলীয়াাতটো মোৰ ঘৰতে আছে কুমলীয়া আচা কৰিব কেনেকে আছে।
এ মোবাইলত মাৰি চাই ল'বাচোন
আপুনি জানে নেকি
মই এদিনো বনাই পোৱা নাই জলফাই যেনেকে বনাই সেনেকেই বনাব চাগে।
নাই এইটো বোলে এইটো বেলেগ কে বনাই বোলে
অ এইটো মই বনাই পোৱা নাই বাৰু তথাপিও জলফাই বনাই তেনেকে সেনেকে বনালে ওম কিইজনী খাব ভালেই লাগে।
অ কৈছে যে সটো বোলে জলফাইটো বোলে সেই, অমৰাটো বোলে অলপ বইল কৰিব লাগে বইল কৰিলে বোলে পূৰা ৰ'দ ৰ'দত শুকাব লাগে, আমাৰ মানে ডাঙৰ বৌ দি যে ডাঙৰ বৌটিয়ে বনাই ভাল লাগে কিন্তু মই এদিনো বনাই পোৱা নাই বৌতিক কৈ
অঁ, মোকো শিকাই দিবাচোন শিকি লৈ
অঁ, মই বৌতিক কৈছো, বৌটি বুলে মোক শিকাই দিবা কৈছে হ'ব দিয়া, এবাৰ যদি মই গাঁৱত যাওঁ তেনেহ'লে তোমাক
অঁ, তোমালোকৰ গছ আছে নেকি এনে।
অঁ আছে আছে।
অঁ তোমালোকৰ সেই বৌটি আহিলে শিকাই দিলে যদি গছ আছে মোক এবাৰ লাগ নাই, মোকো কেইটামান দিবাচোন।
অঁ, লাগিছে- লাগিছে এতিয়া বৌতি অহাৰ কথা কৈছে, বাহিৰত থাকে যে বৌতি। অহা কথা কৈছে এতিয়া, আহি পোৱাই নাই অঁ।
অঁ, হেৰি কৰিবাচোন, এতিয়া আমাৰ ভোট জলকীয়া কেইটামান লাগিছে বেছিম, আচাৰ বনাবা নেকি। এতিয়া কোনোবাই যদি কিনে, অ', গছৰ, কোনোবাই কিনে কিনে যদি কবাচোন, জলকীয়া ভোট জলকীয়া আছে চাওঁ বনাই পাইছা নাই।
অঁ পাইছো পাইছো, মই বজাৰৰ পৰা আনি বনাই থৈ দিছো।
হয় নেকি অঁ, গোটাই গোটাই দিয়া নে না হেৰি কাটি- কাটি দিয়া।
নাই- নাই গোটাই গোটাই দিওঁ, তেলত গৰম তেল কৰি।
মই আকৌ হেৰি কৰো, মই আকৌ কি কৰো জানা গোটেই গোটাই নিদু, কিয় জানা, গোটাই- গোটাই দিলে লৈ এটা ল'লে ছিগিব দিগদাৰ, বহুত দিগদাৰ এতিয়া কি কৰোঁ জানা, খুৰীয়ে খন লৈ, এই টাইলছ এখন আছে তাতে জলকীয়াটো ধৰি ধুনীয়াকে সৰু- সৰুকে কাটো। কাটি লৈ। তেতিয়া অলপ ৰ'দত ৰ'দত। ৰ'দত দি লয় তেতিয়া তেল খিনি গৰম হয়। এতিয়া তেলখিনিতে অকমান জলকীয়া খিনি পেলাই দিওঁ যিদিনা দালি দালি ভাত হ সেইদিনাখনে এইটোকো ইমান বহুত জ্বলা হয় টো ভূতজলকীয়া। এই এইটোকো লও নহ'লে তেল এটোক পেলাই ল'লেই হয়। গোটেই গোটাই নিদিবা গোটেই গোটাই দিলে বহুত লোকচান হা।
অ মই বনাইছো কিন্তু গোটাই গোটাই দিছো।
এ গোটাই গোটাই এটা ল'লে কি হয় জানে এতিয়া গোটাই গোটাইটো লৈ পেলাই খাই শেষ কৰিব নোৱাৰা হয়। এতিয়া তাৰপিছত সেই বাহ আহি সেইটো চোৱা সেইটো উম আকৌ থৈ দিবও নোৱাৰে নহয় তেতিয়া।
মই মই যেতিয়া খাব ওলোৱাও সেইখিনি সময়তে এটা প্লেট লওঁ প্লেট লৈ পেলাই চামুচ এখন লওঁ লৈ পেলাই অ আধা কাটি পেলে বাকী খিনি সোমাই থৈ দিওঁ।
উ সেনেকে কৰাতকৈ এইবাৰ কৰিলে মই কৰা নিচিনাকে কৰি কৰিবাচোন। তেতিয়া লোকচান নহয়। তেতিয়া অলপ ক লবা আও
এই জলকীয়াটো লাৰিবই ভয় লাগে জলকীয়াটো লাৰিম কেনেকে গোটাই গোটাই দি দিওঁ সেইকাৰণে।
ৰিবা ঠাৰিডালত ধৰিবা ঠাৰিডালত ধই চুই এখন লবা। চুই এখন লৈ ৰুটি বনোৱা হেৰি নাই জানো?
অ আছে আছে বেলনা আছে আছে।
তাতে হেৰি কৰিবা চুৰি খন লৈ অ সেই জলকীয়া কেঠাই কেইটা ধুইবা তেয়া এনেকে ি খখন লৈ ভচ ফচ ভাচ ফাচকে এনেকে কাটি দিবা আতিদিলে হে তুমি হাতে লাগিব নালাগে নহয়
অ মই আকৌ হা মই হাতে লাৰি দিওঁ যে একদম ইমান এদিন কাটি কাটিলো কাটিলে চকু তকু একদম
এ তোমাৰ হাতে হাতে ফুলি যাবগ চকুত লাগিল তোন আঅ একদম
উম মই পাহৰিলো মানে মই জলকীয়া যে লাগিছিলো বুলি ফেলে মুখখন ধুই দিলো মুখত একদম পুৰা চকুত জ্বলিছে নহয় মোৰ তেতিয়া মই ভাবিছো যে মই কি মই কি কৰিলো বোলো কি মিঠাতেল দিলো মিঠাটেল দি পেলায় পূৰা হে কৰিলোঁ আৰু পাউদাৰ চাউদাৰ মাৰিলোঁ এনেকৈ অলপ চেৰাত ৰলোঁ
সটোয়ে কৰিলা যদি অলপ বেছি বেছি অলপ কমকে লাগিছিল চাগে
অ কম কমকে লাগিছিলে মানে মই বাহিৰত গৈছিলো ছিলো যেতিয়া বাহিৰত যাওঁতে মানে অলপ কমকে লাগিছিলে
হয় নেকি
ততেহে লাগিছে এনে গমেই পোৱা নাছিলো মই যে জলকীয়া লাগিছো বুলি সেইটো কাৰণে
িকে পইছা
এতিয়া আপোনালোকে ভাত খালেে নাই
এ আমি ভাত খাই বৈয় ওলাই আহিছোে আমাৰ ওচৰত মানুহ কোনো এতিয়া এই ৰাস্তাত ওলাই আহিছো অকমান ইমান গৰমত কিমান ঘৰ সোমাই থাকিম কাৰেণটো গ'লগৈ সেইটো কাৰণে আ বাহিৰত এল আহ এতিয়া হ'ব দিয়া নহলে পিছ কথা পাতিম
অ অ হ'ব দিয়ক নহলে ৰাখক
অ